হেল্ল' শুনিছা নে।
হেল্ল'।
অহ হয় হয় মই শুনি আছোঁ।
অহ কি কৰিছা।
অ' মই এইয়া এনে আছিলোঁ অকমান তুমি কি কৰিছা।
অ' মই এয়া ভাত পানী খাই উঠি ধুনীয়া। ধুনীয়াকে বহিছোঁ। পানী খোৱা নাই নে?
উম ভাত পানী খালো বাৰু। এই খাই পেলাই এনে বোলো অকমান বহোঁ। ইমান গৰমো পৰিছে।
অহ।
উম। তাকে।
খবৰ খাতি কেনে।
খবৰ খাতি ভালেই বাৰু তোমাৰ ভাল নহয়।
মোৰো ভাল ভাল একদম বঢ়িয়া।
অঁ অঁ।
তাকে বোলো বহুত দিন হ'ল ফোন কৰা নাই। তোমালৈ আজি বোলো বিশেষ এটা বিষয়ৰ ওপৰত কথা। কথা পাতো বুলি ফোন কৰিলোঁ।
অ হয় হয় ভাল কৰিলা বাৰু তাকে বিষয়টো কি বা।
উম হয়। বিষয়টো মানে তোমাৰ এই ইমানো টান বিষয় নহয় তোমাৰ একদম। একদম নৰ্মেল বিষয় মানে তোমাৰ হেৰি এইটো কি কয়। এ আমাৰ যে ভ্ৰমণ কৰিলে মানে তোমাৰ এ ভ্ৰমণ কৰিলে মানে। কি লাভ হয় সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো।
কি আছা
হয় হয়। তাকে আচলতে কবলৈ গ'লে এতিয়া আমি যেতিয়া ভ্ৰমণ কৰো ভ্ৰমণ কৰিলে কিন্তু আমাৰ বহু খিনি ক্ষেত্ৰত বহুত ভাল হয় আকৌ গম পোৱা নাই তুমি?
উম হয় হয় সেইটো হয়।
উম তুমি এতিয়া চাবাচোন ভ্ৰমণ যেতিয়া কৰা যায় তেতিয়া তোমাৰ মনটো কিমান ভাল লাগে। তোমাৰ মনতটো ভাল লাগে, তাৰ পিছত তোমাৰ যি মানে মানসিক যদি তোমাৰ কিছুমান এ অসুবিধা থাকে মানে ডিপ্ৰেশ্যনত যদি থাকা সেই তাৰ পৰাও মুকলি হ'ব পাৰি তুমি ফুৰিবলৈ যোৱা হয় নহয় উ আৰু এটা কথা আমি যেতিয়া ভ্ৰমণ কৰো ভ্ৰমণ কৰাৰ ফলত কিন্তু আমি এ নতুন এটা দুটাৰ কথা কিন্তু বেছিকে জানলৈ পাওঁ আকৌ মানে তোমাৰ যিমান মানুহ লগ পাওঁ সেই মানুহ সকলৰ পৰা আমি বহুখিনি কথা জানিব পাৰো আচলতে।
হয় হয় সেইটো হয়।
উম উম হয় মানে তুমি এতিয়া চাব পাৰা তুমি এতিয়া আমি এতিয়া অসমীয়া জাতি দেই মানে সকলো অসমত থকা সকলো অসমীয়াই বাৰু সেইটো কথা ক'বলৈ যোৱা নাই মানে তোমি এতিয়া আমি যেনিবা তোমাৰ অৰুনাচল গ'লো, অৰুনাচল আমি তোমাৰ পালো সেই খিনি মানে বেলেগ ম মানহ পালো বেলেগ জাতিৰ মানুহ পালো তেওঁলোকৰ পৰা যেতিয়া আমি তেওঁলোকৰ সংস্কৃতিৰ বিষয় ষ জানিব পাৰিম তেওঁলোকৰ এ বসবাস কৰা মানে মানে তেওঁলোকৰ লাইফস্থাইল কথা আমি জানিবপাৰিম হয় নহয় বাৰু?
হয় হয় সেইটো হয়।
সেই ক্ষেত্ৰতো আমাৰ মানে বহুত ভাল হয় কাৰণ সেইটো অৰুণাচলৰ অকল উদাহৰণতটোহে দিছো। বাৰু মানে তুমি এতিয়া বলেগ বেগ যাবা যেতিয়া তুমি বেলেগ বেলেগ মানুহ লগ পাবা, বা বেলেগ বেলেগ জাতি- জনগোষ্ঠীৰ মানুহ লগ পাব তেওঁলোকৰ জন জনগোষ্ঠীৰ বিষয়ে তুমি তেওঁলোকৰ পৰা জানিব পাৰিব তেওঁলোকৰ লাইভ ষ্টাইলৰ কথা যি ক'লো সেই বিষয়ে তুমি জানিব পাৰিবা, বা আৰু মানে তেতিয়া তোমাৰ আচলতে জ্ঞান বাঢ়িব কবলৈ গলে।
হয় হয়।
আৰু আচলতে এটা কথা আকৌ তুমাৰ ভ্ৰমণ ভ্ৰমণ কৰিবলৈ যে তুমি একদম বহুত দূৰত দূৰত যাব লাগিব সেইটো কথা নহয় আ'ক।
হয় হয়।
উম তুমি এতিয়া মানে তুমি ওচৰে পাঁজৰেও যাব পাৰা মানে তুমি এতিয়া যেনিবা আমাৰ ঘৰৰ যেনিবা ধৰিলোৱা তুমি লক্ষিমপুৰত, আমি এতিয়া তুমি শিৱসাগৰ যাব পাৰো তোমাৰ আমি গোলাঘাট যাব পাৰো, মানে তুমাৰ ৰংঘৰ কাৰেংঘৰ সেই বোৰ চাব পাৰো, চিৰিয়াখানা চাব পাৰো, কাজিৰঙা চাব পাৰো,
উ হয় হয় হয়।
সেইবোৰো এটা ভ্ৰমণেই কাৰণ আমি যেতিয়া এখন নতুন জেগালৈ যাম নতুন ঠাই লৈ যাম সেই নতুন ঠাইৰ কথা আমি জানিব পাৰিম আৰু তেতিয়া আমাৰ মগজুৰ মানে ভাল হ'ব মানে জ্ঞান বাঢ়িব আচলতে।
হয় হয় সব।
ঠিক সেইয়াই আৰু এটা কথা গম পোৱা নাই তুমি এই হেৰি যি যি সকল লোকে কিতাপ যে লিখে যে মানে উপন্যাস লিখে, কিতাপ লিখে তেওঁলোকে কিন্তু একদম বহুত ভ্ৰমণ কৰি ফুৰে আকৌ। মানে তেওঁলোকে কেলে ভ্ৰমণ কৰে সেইটো কথা গম পোৱা নাই তুমি?
হয় কোৱাচোন বাৰু?
এই মানে তুমি এতিয়া চাবলৈ গলে তুমি এতিয়া যেতিয়া আমি ভ্ৰমণ কৰো ভ্ৰমণ কৰাৰ লগে লগে আমি তমি নতুন নতুন জেগা দেখা পাওঁ, নুতুন, নতুন মানুহ লগ পাও মানু মানুহৰ মানে তেওঁলোকৰ বিষয়ে জানিব পাৰো আৰু লেখকসকলেতো সেইবোৰে বিচাৰি ফুৰে হয় হয় নহয় মানে বেলেগৰ বিষয়ে জানিব বিচাৰে তেওঁ কেনেদৰে জীৱন নিৰ্বাহ কৰিছে সেই বিষয়ে বিচাৰ মানে জানিব পাৰে আৰু জনাৰ লগে-লগে ধুনীয়াকে তেওঁলোক আহে ঘৰলে আহে আহি ধুনীয়াকে একদম তেওঁলোকৰ সেই যি মানে তাত যিসমূহ কথা জানিলে সেইসমূহৰ মানে মিলাই একদম ধুনীয়াকে এখন কিতাপ লিখি উলিয়াই দিয়ে আচলতে। আৰু কিছুমান হাঁহি কিছুমান সাহিত্য কি ক‌ওঁ চাবাচোন একদম ধুনীয়াকে পৰ্বতৰ মানে পৰ্বত-পাহাৰৰ ওচৰত থকা একদম জেগালৈ যাব। ধুনীয়াকে নদীৰ কাষত বহি ল'ব বহি লৈ কি ধুনীয়াকে একদম পুৰা মন মোহিনী একদম কবিতা লিখে হয় নহয়
হয়-হয়
আচলতে একদম বহুত মানে ভাল কথা আৰু মানে বহুত মানে এ ভ্ৰমণ কৰাৰ ফলত মানে আমাৰ একো অপকাৰ নহয় আচলতে আৰু বহুতখিনি উপকাৰ হয় অ কব কবলৈ গ'লে ঠিক তেনেদৰে হয় তুমি বাৰু কোৱাচোন? অলপ ভ্ৰমণৰ বিষয়ে
খিনি কথা কৈছা আচলতে বহুত গুৰুত্বপূৰ্ণ কথা কৈছা এতিয়া উম ভ্ৰমণ কেৱল মানে ভ্ৰমণ মানে এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো নহয় আচলতে
নহয়-নহয়
ই মানে তোমাৰ নতুন ঠাই নতুন মানুহ আৰু নতুন সংস্কৃতি এই সকলোবোৰক পৰা মানে আমাৰ নতুন-নতুন অভিজ্ঞতা আৰু নতুন জ্ঞানসমূহ মানে আমাক দিয়া এতিয়া তোমাৰ ইংৰাজীত এষাৰ কথা আছে যে ট্ৰেভেল ইজ দা বেষ্ট টিচাৰ
হয়-হয়
ইয়াৰ অৰ্থ কি হৈছে যে মানে আমি যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ কিতাপৰ যিখিনি জ্ঞান আছে সেই জ্ঞানখিনিৰ বাহিৰেও বহুতো মানে মূল্যবান শিক্ষ শিক্ষা দিয়ে আমাক
হয়-হয়
আজিকালি কি হয় আজিৰ তোমাৰ যি ব্যস্ত জীৱনত মানুহে পঢ়া-শুনা চাকৰি ব্যৱসায় সেই সকলোবোৰ মানে এটা প্ৰেচাৰত তেওঁলোকে পৰি থাকে। তাৰ ফলত কি হয় তেওঁলোক মানে এ মানসিক কিছুমান চাপত ভোগে। ইয়াৰ ফলত মানে এনে সময়ত যদি তেওঁলোকে কৰবালৈ অলপ ওলাই যায় ভাল মানে তেওঁলোকে অলপ এ ঘূৰা-ফুৰা কৰে তেতিয়া নতুন-নতুন মানুহ লগ পায় নতুন ঠাই বোৰ দেখিবলৈ পায় তাৰ বিষয়ে জানি
দেখিবলৈ পায়।
তেতিয়া তেওঁলোকৰ মানে উম যি মানে মনৰ এটা শান্তি পায় আৰু তোমাৰ বহু আৰু আহ যি ভ্ৰমণ আছে সেই ভ্ৰমণে আমাৰ অৰ্থনীতিৰ দিশ এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। এতিয়া তুমি অ এতিয়া তুমি চাব। বা যেতিয়া মানে কিছুমান পৰ্যটক কোনো ঠাইলৈ যায়। তেতিয়ালে কি হয় এ তাত মানে তোমাৰ বহুত ডাঙৰ-ডাঙৰ হোটেল, ৰেষ্টুৰেণ্ট বা যান-বাহন আদি থোৱা জেগাই আৰু কিছুমান হস্তশিল্পৰ ব্যৱসায় সেইসমূহৰ মানে বি সেইসমূহৰ বৃদ্ধি পায় আৰু সেই যি পৰ্যটকসকল আছে তাত তেওঁলোকে সেইবিলাক কিনে বা হোটেল ৰেষ্টুৰেন্টত তাত খাদ্য খায় ইয়াৰ ফলত কি হয় বহু মানুহে কৰ্ম সংস্থাপনৰ মানে সুযোগ লাভ কৰে। এতিয়া আমাৰ অসমতে যদি অ' এতিয়া অসমত বা হওক বা ভাৰততে হওক বহুতো বিদেশী মানুহ মানে ইয়ালৈ ফুৰিবলৈ আহে তাৰ ফলত কি হয়, যেতিয়া সেই মানুহ বিলাক মানে আমাৰ ইয়ালৈ ফুৰিবলৈ আহে তেতিয়া আমাৰ যি অৰ্থনৈতিক দিশটো আছে। তেওঁলোকে ইয়াৰ পৰা মানে বহুতো বস্তু কিনি লৈ যায় বা ইয়াতে থাকে খায়। তাৰ ফলত আমাৰ ধৰা এ মানে বহুতো এ যি মানে মানুহ আছে তেওঁলোকৰ এটা স কৰ্ম সংস্থাপনৰ তেওঁলোকে এটা সুযোগ পায়। কিন্তু
আমি যি ভ্ৰমণ কৰা সেই ভ্ৰমণ কৰাৰ সময়ত কিন্তু আমি কিছুমান কথাত আমি মানে কিছুমান দায়ি ত্ব আমি এ পালন কৰিব লাগে। এতিয়া কিছুমানে কি কৰে আহ পৰ্যটন থলী স্থলীত মানে তেওঁলোকে ধৰা এটা পিকনিক খাবলৈ গৈ তেওঁলোকে কি কৰে সেই জেগাটোত মানে প্লাষ্টিক বা আৱৰ্জনা বা খোৱা বস্তু সেইবোৰ য'তে ত'তে পেলাই মেলি মানে একদম লেতেৰা কৰি আচলতে সেইবোৰ কৰিব নালাগে। অ'। আৰু মানে যি তাৰ স্থানীয় মানুহখিনি আছে তেওঁলোকৰ মানে সেইবোৰে মানে বহুত সমস্যাৰ সৃষ্টি কৰা আৰু যেতিয়া অ' ত তুমি যে তেতিয়া এটা প্ৰাকৃতিক পৰিৱেশত যেতিয়া তুমি মানে কিবা বস্তু খাবা এতিয়া কি হয় আৰু মানে তাত যেতিয়া তুমি খোৱা বস্তু খিনি য'তে ত'তে পেলাবা সেই আৰুতো আজিকালি প্ৰায়ভাগ বস্তু মানে প্লাষ্টিকৰে হয় সেই প্লাষ্টিকসমূহতো সহজতে পচি নাযায়। তাৰ ফলত তোমাৰ গছ গছ- গছনি সেইবোৰ গজাত অসুবিধা হয়। আৰু মাটি মানে বহুত পৰিমণে ক্ষয় ক্ষতি হয়। তাৰ ফলত মানে আজি আমাৰ প্ৰাকৃতি মানে পৰিৱেশ আছে সেই পৰিৱেশসমূহ মানে মানে পৰিৱেশত মানে বহুত ক্ষয় ক্ষতি হয়।
অ' বিনষ্ট হয়, হয় হয় একদম এতিয়া তুমি যিখিনি কথা কলা সেইখিনি কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা কৈছা আৰু তোমাৰ পৰাই মই মই কিছুমান নজনা কথা মানে তোমাৰ পৰা মই এতিয়া জানিব পাৰিছো আচলতে। গম পাইছা নে?
হয় হয়।
সেইবাবে তুমি এতিয়া যিখিনি কথা কলা সেইখিনি বহুত ভাল লাগিল আৰু ঠিক তেনেদৰে মানুহে মানে ঘুৰিব ফুৰিব লাগে ভ্ৰমণ কৰিব লাগে। সেইটো কথা হয়, কিন্তু লগতে তাৰ লগত সংগতি ৰাখি তেওঁলোকে সেই পৰিষ্কাৰ পৰি্ছন্নতাটো মানে বজাই ৰাখি ব লাগে আচলতে হয় নহয়? উ উ ঠিক সেই দৰে এতিয়া তুমি ব্যৱসায়ৰ কথাও ক'লা কেনেদৰে মানে লাভ হয় আহ তাৰ পিছত ব বহু খিনি লাভান্বিত কথা তুমি কলা, আহ কিন্তু কি হয় কিছুমান মানুহে কি হয় গম পোৱা নাই তেওঁলোকে কিছুমানে কয় কি এই এই ভ্ৰমণ কৰি লে যদি তুমি এতিয়া মই এতিয়া তোমাক লগ ধৰিলো যেনিবা, তুমি মানে কিছুমান মানুহ এনেকুৱা থাকে তেওঁলোকে কয় হেৰি এই টকা নাই সময় নাই মানে পইচা নাই সময় নাই তেনেকে বুলি কয়। আচলতে আমাক ভ্ৰমণ কৰিবৰ কাৰণে বেছি টকা পইচাৰ জ মানে প্ৰয়োজন নহয়তো। হয় নহয়? উম কাৰণ তুমি তুমি এখন তোমাৰ ঘৰৰ ওচৰতে যদি মান তোমাৰ অঞ্চলৰ ওচৰতে থকা এখন তুমি মানে পৰ্বত পাহাৰেৰে ভৰি থকা আ নদী এখন বৈ থকা তুমি সেই অঞ্চললৈও যাব পাৰা সেই অঞ্চলতো তুমি ভ্ৰমণ কৰি কৰিব পাৰা হয় নহয়? কাৰণ তুমি যে তিয়া সেই তেনেধৰণৰ এটা প্ৰাকৃতিক একদম মনোমোহা দৃশ্য তুমি এ দেখিবা, সেই ঠাইলৈ যাবা তেতিয়া তোমাৰ মনটোৱে কিমান শান্তি পায় আৰু আজিকালিৰ দিনত ত' মানুহৰ বহুতখিনি মানে মানসিক কষ্ট পাই থাকে। ডিপ্ৰেশচনতে থাকে আধা খিনি মানুহ তেওঁলোকে সেই ভ্ৰমণ কৰাটো মোৰ মতে একদম অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবো কাৰণ যেতিয়া ভ্ৰমণ কৰা যায় তেতিয়া এটা দুটা নতুন কথা জনাৰ উপৰিও তেওঁলোকৰ মনতটো একদম শান্ত হৈ যায়।
হয় হয় সেইটো হয়।
আৰু এই টকা নাই সময় নাই বুলি মানুহে সেইবোৰ মানে বাহানা উলিয়াই লাভ নাই আচলতে আজিকালি। আজিকালিৰ দিনত আৰু অঁ অঁ। টকা পইচাই নো চবৰে হাততে থাকেই আৰু কেই যাব নো কেই টকা। সেইবাবে মানুহে ভ্ৰমণ কৰিবই লাগে আচলতে কাৰণ যেনেদৰে তুমি যে কৈছিলা কিতাপৰ কথা কিতাপে কিছুমান কিতাপৰ পৰা যিমান খিনি জ্ঞান লাভ কৰে তাৰ উপৰিও ভ্ৰমণ কৰিলে মানে আৰু জ্ঞান লাভ কৰিব। পায় আচলতে আৰু জীৱনটো আৰ উম জীৱন মানে মানৱ জীৱন এবাৰ পাইছা যেতিয়া তুমি গো গেই জেগা চোৱা ফুৰা তুমি চোৱাত তুমি মানে উ অ উদযাপ ন কৰিব লাগে আচলতে হয় একদম ঠিক কথা কৈছা। ঠিক সেইদৰে কথাখিনি দ তোমাৰ লগত যিখিনি কথা পাতিলো সেইখিনি কথা ভালে লাগিল।
হয় হয়।
উম বা ভৱিষ্যতলৈও এনেধৰণে কিছুমান কথা লৈ ওচৰলৈ আহিম বুলি আশা থাকিল বাকী আজিলৈ হ'ব দিয়া।
হয় হয় নিশ্চয় হ'ব দিয়া।